কি খবৰ
অ আছো দিয়া ভালে তুমি
মই আছোঁ ৰ'বা।
বাকী খবৰ ভাল?
আছো দিয়া। বাকী কি কৰিছা?
মই এনেই আছো ৰবা কোৱা। কিবা আছিল নেকি?
আছিল মানে আজি ভাবিছিলো অলপমান কথা পাতো নেকি এটা ভাল টপিকৰ ওপৰত। যেনে তোমাৰ জীৱন আৰু সমাজৰ প্ৰতি এটা আমি কথা অলপ আলোচনা কৰোঁ বুলি ভাবিলোঁ।
অ অ বাৰু ঠিকে আছে বাৰু ঠিকে আছে টপিকটো বাৰু ঠিকে আছে। মানে টপিকটোৰ ওচৰত আমাৰ প্ৰত্যেকজন মানুহৰ জীৱনৰ লগতে জড়িত।
জড়িত সেইবাবে ভাবিলো তোমাক এবাৰ সুধোঁ এনেই কথা পাতো অলপ। এনে তুমি জীৱন বুলিলে কি বুজা।
জীৱন জীৱন মোৰ মতে মানে জীৱ ন মানে কেৱল জন্ম আৰু মৃত্যুৰ মাজৰ সময় মানে মানে বাৰ্থ আৰু ডেটৰ মাজৰ সময়খিনি মানে বি এন ডিৰ মাজত। যিটো চি আৰু মানে চি সে চি। সময়খিনি মানে জীৱন হৈছে মানে শিক শিকিব লাগিব আমি কাম কৰিব লাগিব সম্পৰ্ক এটা গঢ়িব লাগিব সুখ -দুখ বা সুখ- দুখৰ এইবিলাক ভাগ -বতৰা কৰিব লাগিব বা নিজৰ আৰু লগতে নিজৰ লক্ষ্য পূৰণ কৰিব লাগিব সেইটোৱে আৰু। মানে নিজৰ জীৱনৰ লক্ষ্যটো পূৰণ কৰাৰ এটা যাত্ৰা আৰু মানে।
হয় হয়। ঠিকেই কৈছা তুমি আৰু বাকী তোমাৰ জীৱনত আমি বিভিন্ন পৰিস্থিতিৰ সন্মুখীনো হওঁ। আৰু কেতিয়াবা সফল হওঁ কেতিয়াবা ব্যৰ্থ হওঁ। কিন্তু দুয়োটাই আমাক নতুন শিক্ষা দিয়ে হয় নে নহয়?
হয়- হয়- হয় ঠিকে কৈছা বাৰু এতিয়া মানে তুমিও কোৱা? চোন সমাজৰ বিষয়ে মানে কি জানা চচাইতিৰ বিষয়ে তুমি।
মইতো তোমাৰ তেনেকে ইমান এটা নাজানো তথাপি যিখিনি জানো। ত সমাজ হৈছে একেলগে তোমাৰ বাস কৰা মানুহৰ এটা সংঘটিত গোট আৰু তোমাৰ ইয়াত মানুহে এক অন্যৰ লগত সহ সহযোগিতা। তাৰপিছত সহানুভূতি আৰু তোমাৰ দায়িত্ব বোধেৰে বাস কৰে
হয় হয়। এনেদৰে আৰু মানুহে কেৱল মানে জীৱন যাপন বা মানুহে অকল মানে সম্পূৰ্ণ জীৱ ন যাপন কৰিব নোৱাৰে মানে সমাজৰ সহায় অবিহনে। ত আমাৰ বিকাশটো সম্ভৱ নহয় ন সেইটোৱে। কথা আৰু মানে সমাজটো আমাক লাগিবই যিকোনো কথাতে হওঁক। মানে সমাজখনৰ প্ৰয়োজন থাকেই আৰু
লাগে -লাগে আৰু তোমাৰ জীৱ জীৱন আৰু সমাজ এক টেপ, অন্য প পৰিপূৰক হয়নে নহয়? আৰু সমাজে মানুহক শিক্ষা সংস্কৃতি মূল্যবোধ আৰু পৰিচয় দিয়ে। আনহাতে তোমাৰ সদ আৰু দায়িত্ব শীল নাগৰিক সমাজত সমাজক উন্নতি উন্নত কৰে।
হয় হয় মই ধৰা এজন ভাল মানুহে এখন সমাজ গঢ়ি তোলে আৰু এখন ভাল সমাজে ভাল নাগৰিকৰ সৃষ্টি কৰে, মানে তুমিৰ ফাৰ্ষ্ট সমাজখন গঢ়ি তুলিব কাৰণে তুমি ফাৰ্ষ্ট ভাল মানুহ এজন হ'ব লাগিব, এই ভাল মানুহজনে সমাজখন গঢ়ি তুলিব আৰু যেতিয়া সমাজ খন ভাল হৈ যাব ন, তেতিয়া এই সমাজখন। খনে মানে এগৰাকী এগৰাকী মানে ভাল ডাঙৰিকৰ সৃষ্টি কৰি দিয়ে।
কৰি দিয়ে আৰু এজন ব্যক্তিৰ জীৱনত তোমাৰ পৰিয়ালৰ। ভূমিকা কিমান গুৰুত্বপূৰ্ণ বুলি তুমি ভাবা?
চাহ ব্যক্তি এজনৰ জীৱনত ট পৰিয়ালতটো মানে হৈছে মেইন আৰু মানে পৰিয়- পৰিয়ালৰ ভূমিকা বহুতে ভূমিকা ৰাখে। অ চোৱা পৰিয়াল মানে হৈছে মানুহৰ প্ৰথম বিদ্যালয়। মানে আমি স্কুলত যোৱাৰ আগতেও আমি পৰিয়ালত মান পৰিয়ালৰ পৰা মানে বহুতো কথা শিকি লওঁ আৰু। সেইকাৰণে মানে আমাৰ পৰিয়ালটো প্ৰথম বিদ্যালৈ বুলি কয়। ইয়াত আমি শিষ্টাচাৰ শিকো, সন্মান শিকো, মৰম শিকো, সহানুভূতি আৰু দায়িত্ব দায়িত্ববোধ এই সকলো বিলাক মানে আমি, আহ কেৱল পৰিয়ালতে বিশ্ব পৰিয়ালতে শিকিব পাৰু আৰু।
হয় হয় আৰু। তোমাৰ ধৰা মাতৃ পিতৃ আৰু তোমাৰ গৃহস্থসকলে আমাৰ চৰিত্ৰ গঠনত বিশেষ ভূমিকা প- পালন কৰে দিয়াচোন।
হয় হয় এনে তুমি কোৱাচোন জীৱন আৰু সমাজত শিক্ষাৰ ভূমিকাটো কি মানে? এডুকেশ্যন মানে কেনেকুৱা মানে এটা ৰল প্লে কৰে আৰু আমাৰ সম জীৱন আৰু সমাজত?
উম উ তোমাৰ ধৰা শিক্ষাই কেৱল তোমাৰতো চাকৰি দিয়াই নহয়, ই এজন মানুহৰ খচেত ন যুক্তিবাদী আৰু দায়িত্বশীল নাগৰিক হিচাপেও গঢ়ি তোলে।
হয় হয়। মানে সেইয় আৰু এজন শিক্ষিত ব্যয়ক্তিয়ে সমাজৰ সমাজৰ সমস্যা বুজিব পাৰে আৰু সমাজ- দান বিচাৰিব পাৰে, মানে যদি সমাজত বহুতো ধৰা শিক্ষিত ব্যক্তি থাকে। বা তেতিয়াও সমাজখন কি মানে প্ৰব্লেম হৈছে প্ৰব্লেমটো মানে। কি হয়। কেনেক ইয়াক চলভ কৰিব পাৰি তাৰ চলিউচন টো মানে বিচাৰি ওলাই। মানে সেইকাৰণে সমাজ এখন মানে শিক্ষাৰ গুৰুত্বতটো আছে আৰু মানে।
আছে আছে।
এনে নৈতিক মূল্যয়বোধ মানে কি জানে তুমি, বা নৈতিক মূল্যবোধ কিয় প্ৰয়োজন মানে?
সমাজ এখনত তোমাৰ নৈ- টিক মূল্য বুধ প্ৰয়োজন কাৰণ তোমাৰ সততা। শৃংখলা দায়িত্ববোধ। আৰু তোমাৰ সহানুভূতি আৰু পৰিশ্ৰম এইবোৰ এজন ব্যক্তিৰ সফল। জীৱন মূল ভূত ভেটি।
হা হা, মানে যদি ধৰা সমাজত যদি নৈতিক মূল্যবোধ নাথাকে? তেতিয়া হ'লে অপৰাধ দুৰ্নীতি আৰু হিংসা বৃদ্ধি পাবই।
হ'বই।
নৈতিক মূল্যবোধটো থা- সিকিব লাগিব নহ'লে যেনেকে অপ অপৰাধ হৈ থাকে বা দুৰ্নীতি বিলাক হৈ থকা আমি আজিকালি দেখা- পাওঁ বা হিংসাটো মানুহে মানুহৰ মাজত হিংসাটো বৃদ্ধি পাই যাব আৰু।
হয় হয়।
এয়া আধুনিক প্ৰযুক্তিয়ে মানে জীৱন এটা কেনেকৈ সলনি কৰে তুমি জানানে মানে ধৰা- এতিয়া যিবিলাক মডাৰ্ণ টেকনলজি চি ওলাইছে। সেই মডাৰ্ণ টেকনলজিয়ে মানে কেনেকে জীৱন এটা সলনি কৰি
তোমাৰ ধৰা প্ৰযুক্তিয়ে আমাৰ যেনেকে জীৱন বহুত সহজ কৰিছে। যাৰ মোবাইল ইণ্টাৰনেট অনলাইন শিক্ষা তাৰপিছত তোমাৰ ডিজিটেল বেংকিং। এই সকলো সুবিধা এতিয়া হাতৰ মুঠিত থাকে আমাৰ।
অ হয় হয় কিন্তু ইয়াৰ কিছুমান প্ৰব্লেমো আছে তুমি গম পোৱা নে নাই? মানে ধৰা আ অনলাইন শিক্ষা বা- ইণ্টাৰনেট ডিজিটেল বেংকিং মোবাইল ফোন এইবিলাক যদিও আমাৰ হাতৰ মুঠিত আছে কিন্তু- য়াৰ বহুতো প্ৰব্লেম আছে তুম এই প্ৰব্লেম বিলাক গম পানে নাই।
উ পাও পাও তোমাৰ যেনেকে ধৰা অধিক মোবাইল ব্যয়হাৰৰ ফলত। মানুহে পৰিয়ালৰ সৈতে কম সময় কটোৱা কটোৱা হৈছে তাৰপিছত তোমাৰ সামাজিক সম্পৰ্কক। কমি কমি গৈছে আৰু তোমাৰ মানসিক চাপোও তোমাৰ বৃদ্ধি পাব পাৰে সেনেকে।
হয় হয় চ মবাই আমি এতিয়া মানে এতিয়া সমাজ ল'ৰা ছোৱালী বিলাক যিমান মোবাইল ব্য্ৱহাৰ মানে বহুতো মানে সমস্যৰ সৃষ্টি কৰি দিব। চকুৰ্ৃষ্ট কৰি দিব প ব্ৰেইনত এফক্ কৰে। আৰু যেতিয়া মোবাইলৰ ওপৰত ব্যৱহাৰ। কৰি থকাৰ ফলত তেওঁলোকে মানে সমাজৰ ব্যক্তিবিলাকৰ লগত কথা নাপাতে আৰু। সমাজক টাইম দিব নোৱাৰে। বা তাত প্ৰেছাৰ সৃষ্টি হৈ যায় তেওঁলোকৰ মাথাত আৰু সেনেকুৱা হ হ। এনেকুৱা আৰু।
বাকী আজিৰ যুৱ সমাজৰ তোমাৰ দায়িত্ব কি বুলি ভাবা আজিকালি যুৱ যিটো সমাজ।
অ যুৱ সমাজ যুৱ সমাজ। মানে ধৰা যুৱ সমাজটোৱে মানে ইথ ইথ সমাজ ইউথে মানে আমাৰ দেশৰ ভৱিষ্যয়ত আৰু। তেওঁলোকে মানে তেওঁলোক শিক্ষিত হয় সৎ হয় পৰিশ্ৰমী আৰু সমাজ। মুখমুখী হ'ব লাগে আৰু।
হয়। আৰু তোমাৰ যুৱকসকলে পৰিৱেশ সংৰক্ষণ সামাজিক কাম আৰু নতুন চিন্তা। হাধাৰাৰে সমাজখনক আগুৱাই নিব লাগিব?
হয় হয় আগুৱাই নিব লাগিব মানে যুৱ সকলে যিহেতু এতিয়া দেশৰ ভৱিষ্যত তেওঁলোকে? সংৰক্ষণ কৰি ৰাখিব লাগিব বা সমাজৰ যিবিলাক সামাজিক কাম আছে সেইবিলাক কৰিব লাগিব?
উ এই
আৰু ধৰা যিবিলাক নতুন নতুন চিন্তা ধাৰা আছে সেইবিলাক সেই ধাৰা চিন্তা ধাৰাাবলাক লৈ মানে সমাজখনে আগুৱাই লৈ যাব লাগিব আৰু।
লাগিব লাগিব?
তুমি এনে সামাজিক সমস্যা মানে সমাজত কি কি দেখা পোৱা জানানে নে। অসমৰ মানে সমাজ এখনত কি কি ধৰণৰ সামাজিক সমস্যা আছে আৰু।
এনেতো সমস্যা ক'বলৈ গ'লে আমাৰ বহুত আছে। কিন্তু তেনেধৰণৰ ধৰা তোমাৰ নিবনুৱা সমস্যা তাৰপিছত দৰিদ্ৰতা দুৰ্নীতি তাৰপিছত তোমাৰ নিচ জাতীয় সামগ্ৰীৰ আসক্তি। তাৰপিছত তোমাৰ পৰিৱেশ প্ৰদূষন অপৰাধ অন্ধবিশ্বাস এই ইত্যাদি? সমূহ আৰু।
অ সেইটোো মানে নিবনুৱা সমস্যটো এতিয়া বহুত বাঢ়ি গৈছে। দৰিদ্ৰতাটোও বাঢ়ি গৈছে আৰু নিচাজাতীয় সামগ্ৰী আজিকালি বহুতে সেৱন কৰা কৰিছে? ত ৰেল লাইন ৰেল লাইন বিলাকত আমি। বহুতো এনেককা নিচ জাতীয় সামগ্ৰী সেৱন কৰি থকা ল'ৰা ছোৱালী দেখিবলৈ পোৱা যায়। গতিকে। এই সমস্যাাবলাক আমি সমাধান কৰিবলৈ চৰকাৰ আৰু জনসাধাৰণ নাগৰিক দুয়োৰে মানে সম। দায়িত্ব আছে মানে কেৱল চৰকাৰে কৰিলে যে নহ'ব সেই। নহব মানে আমি ধৰক সমাজৰ লোকস সকলে মানে কৰিব লাগিব আৰু মানে দুউ সমান দায়িত্ব আছে আৰু
আছে আছে।
উম। এনে ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ কেনেকুৱা বুলি ভবা।
ছচিয়েল মিডিয়াৰ পৰাতো তোমাৰ ছোৱালী ভাল আৰু বেয়া দুয়টাই। এই দুইটাৰে দিশ আছে বুজিছা ন তুমি ইয়াৰ জৰিয়তে ধৰা আমি জ্ঞান লাভ কৰোঁ কিন্তু ভুৱাক। ভুৱা খবৰ সময়ৰ অপচয় আৰু আ শক্তিৰ সমস্যাও আছে।
হয় হয় মানে ধৰা চচিয়েল মানে সকলো বস্তুতে যিহেতু দুটা দিশ থাকে ভাল বেয়া।। কাৰণ কোনো এটা বস্তু অকল ভালত নাথাকে দুইতা বস্তুৰে ভাল বেয়া দুইতা দিখে থাকে সেয়ে ছচিয়েল মডিয়া চচিয়েল মিডিয়াটো মানেমি সচেতনাৱে ব্যৱহাৰ কৰিব লাগে কাৰণ ইয়াৰ জৰিয়তে বহুতো খোৱা খবৰো প্ৰচাৰিত হয় বা অলপ সময়তটো আমাৰ এনে অপচয় হৈ যায় আৰু ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি থকাৰ ফলত
উম সেইটোৱে। বাকী তোমাৰ চৰাই এজন তোমাৰ মতে এতি এজন সফল মানুহৰ কি কি গুণ থাকিব লাগে
সফল মানুহ এজন হব কাৰণে গুণৰতো বহুতো প্ৰয়োজন হয় আৰু কিন্তু মানে মোৰ মতে আৰু এজন সফল ব্যক্তি হ'বৰ কাৰণে ধৰা সততা ধিক। থাকিব লাগিব মানুহজনৰ মানুহজনক সময়ক মূল্য দিব জানিব লাগিব সময়ৰ অপব্যৱহাৰ কৰিব নালাগিব মানে পৰিশ্ৰম কৰিব লাগিব তাৰপিছ আত্মবিশ্বাস থাকিব লাগিব মানুহজনক যাতে সকলোৱে বিশ্বাস কৰে সেইটো তেওঁ সৃষ্টি কৰিব লাগিব তাৰপিছত ধৰ্য থাকিব লাগিব কোনো এটা কাম কৰাৰ লগে লগে মানে ৰিজাল্টটো সকল লক ন বিচাৰে ন।
বিচাৰে
তাতে সেইটো ধৰ্য ধৰি সেই থাকিব লাগিব যাতে তাৰপিছত ইতিবাচক চিন্ত ধাৰা কৰিব লাগিব বা আৰু আনকো সন্মান কৰিব জানিব লাগিব। এইবিলাক গুণ থাকিব লাগিব আৰু উম
বাকী কোৱা
অ তুমি মানে এনে কোৱাচোন মানে সমাজ সেৱা কিয় প্ৰয়োজন হয় মানে সমাজ এখনত কোৱাচোন।
চোৱা সমাজ এখনত তোমাৰ চোৱা সমাজ সেৱা এই কাৰণে প্ৰয়োজন কাৰণ যদি আমি সমাজৰ বাবে কাম নকৰোঁ তেন্তেটো সমাজৰ উন্নতি অশ্বভম্ব হয় নে নহয় সৰু কাম যেনে গছ পুলি ৰোপন ৰক্তদান দৰিদ্ৰক সহায় কৰা আৰু পৰিষ্কাৰ পৰি্ছন্নতা অ অভিযানো যদি আমি ডাঙৰ পৰিবৰ্তন আনিব পাৰে সেয়াই আৰু
সেইটো কথাই আৰু
হয়
এনে ধৰা তোমাৰ জীৱনৰ লক্ষ্য়টো কি বুলি ভাবা
লক্ষ্য অবিহনেতটো জীৱন তোমাৰ দৃশ্যহীন হয় নে নহয় লক্ষ্য থাকিলেহে মানুহে পৰিশ্ৰম কৰিবলৈ অনুপ্ৰেৰণা পায় আৰু তাৰ সফলতাৰ পথ বিচাৰি পায়
অ অ।
বাকী তোমাৰ ব্যৰ্থতা আহিলে কি কৰা উচিত তোমাৰ মতে
আহ
ব্যৰ্থতা আহিলে তুমি কি কৰা বুলি উচিত বুলি ভাবা।
ব্যৰ্থতা অ ব্যৰ্থতা মানে ধৰা ব্যৰ্থতা এনে মানে সেই আৰু মানুহ ভয় কৰিব নালাগে আৰু বহুতে ভয় কৰি মানে ডিপ্ৰেচন গুচি যায় ন। এ কিন্তু ব্যৰ্থতাই মানে হল মানে জীৱনৰ প্ৰথমটো। সফলতাৰ খুজ আৰু মানে মানে ভুলৰ পৰা টো মানুহে শিকা হয় ত সেই ভুলতটো ভুল কৰি এনে মানে পুনৰ চেষ্টা কৰিব লাগে আৰু মানে এবাৰ ভুল কৰিলে আৰু হাৰ মানি যাব নালাগে আৰু
উম এটা যে লাইন আছে লাইনতটো বহুত ভাল লাগে মোৰ যেনে তোমাৰ ধৰা যিজনে চেষ্টা এৰি নিদিয়ে তে এদিন সফল হয় এইটো কথা একেবাৰে সত্য কিন্তু।
অ অ অ সেইটো কথা ক সঁচা কথা একদম মানে ধৰ মানে। আমি জীৱন আৰু সমাজৰ বাবে বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰিলো ন ইয়াতে- ন জি্বানৰ অথাউ সমাজ পৰিয়াল শিক্ষা মূল্যবোধ প্ৰযুক্তি যুৱ সমাজ সামাজিক মাধ্যম। বা সামাজিক সমস্যা সফল জীৱনৰ গুণ-
উম সেইটোৱে আৰু আমি যদি সৎ দায়িত্বশীল আৰু সহানুভূতিশীল নাগৰিক হওঁ তেন্তে এখন সুন্দৰ সমাজ গঢ়ি তুলিব পাৰিম
হয় হয় হয় সেইটো ঠিকে কথা গতিকে আমি এ। বন উন্নত কৰাৰ লগতে সমাজৰ উন্নতিৰ বাবে কাম কৰিব লাগিব।
লাগিব লাগিব আৰু ভাল মানুহ হওঁ- ভাল সমাজ গঢ়য়ে আমাৰ এটা মটিভ হব লাগে। পুষ্ট সমাজলৈ যাতে সুন্দৰ জীৱন এখন আমি পিছলৈ পাওঁ।
অ হয় হয় এইটোয়ে হয়।
তাকে।
দিয়া বাৰু ঠিক আছে ন।
বিয়াতে লগ পাম ন এদিন ওলাবা এদিন ভালকে চাহ এটা খাম। উম দিয়া ৰাখিছো ন।